অ ভাই কি খবৰ?
অহ আছো, তোমাৰ কেনেকুৱা খবৰ?
মোৰো ভালে ৰ'বা, বাকী ভাত পানী খালা নে নাই?
ভাত-পানী তোমাৰ খোৱা নাই বাৰু, ৰাতিপুৱা উঠিলো উঠি কিনে তোমাৰ চাত আ খালো, তাৰ পিছত ৰুটি খালো, আৰু অকমান আগতে কালি মানে একচেলি তুমি খালা নে নাই পিছে?
মই ৰাতিপুৱাই খালো ৰবা, বৰ্তমান একো খোৱাই নাই এতিয়ালৈকে পানীয়ে খাই আছো।
আচ্ছা, ৰাতিপুৱা কি খালা পিছে?
মই ৰাতিপুৱা তোমাৰ সেই ভাত আৰু তোমাৰ চব্জি আছিল সেই দি খালো। মই ৰাতিপুৱা ভাতে খাওঁ মানে।
আচ্ছা, ময়ো এই কালি তোমাৰ অ কি কোৱা
আনি মানে হেৰি তোমাৰ দুপৰীয়া ভাত কেইটাত খোৱা তুমি?
মই দুপৰীয়া ভাত তোমাৰ দেৰটাৰ পৰা দুটা, আঢ়টা এইখিনি ভিতৰত খাওঁ আৰু। আঢ়ৈটা নাবাজে আৰু দুটা
মিলি দে এটা পঞ্চাছ, এটা,
মানে ডেইলি, ডেইলি বেলেগ বেলেগ টাইম হৈ থাকে?
নহয় নহয় সেই কলো কি, দেৰটাৰ পৰা দুটা আৰু। সেইখিনিৰ ভিতৰতে খোৱা যায় আৰু, ওৱান থাৰ্টিৰ পৰা তোৰ, দুটাৰ ভিতৰত খোৱা যায় আৰু। লেট নহয়ে সৈখিনিটামতে খোৱা যায়। মানে মেইনলি কেতিয়াবা হ'ব পাৰে, বাট এনে সৈখিনি টাইমতে এ খোৱা যায় বেছিকে। তোমালোকৰ?
উম, আমাৰ মানে তোমাৰ কেতিয়াবা তিনিটা কেতিয়াবা আঢ়াইটা, কেতিয়াবা দুটা, সেনেকুৱা মানে তিনিটাতো বাজে আৰু।
আমাৰ তিনিটা নাবজে, আমাৰ তিনিটা কোনটো আজিলৈ বজা নাই আঢ়টা বজাব পাৰে বাৰু। হয় তিনিটা নাবাজে আমাৰ ভাত খোৱাতে, তিনটাাৰ লাগে খোৱা হয়ে আমাৰ। মানে তিনটাৰ আগে আৰামছে খোৱা হয়, আৰু কি বুলি কয় তোমাৰ সেই এ আ কালি একচেলি তোমাৰ কি হ'লে বিগ বাস্কেট যে আছে বিগ বাস্কেট এই তাতে অফাৰ এটা পাই আছে ছিলো মানে, কি বুলি কয় যদি আঢ়ৈ শ টকাৰ বস্তু দিয়া দেৰশ, এশ টকাত পাবা, মানে দেৰ শ টকায়ে অফ দি আছো তোমাক। ডেলিৰ্ভী চাৰ্জ ও ফ্ৰী, উম তাকে, তোমাৰ দুটা ফুৰ্তি দিলো এক লিটাৰৰ আৰু তাৰ, তাৰ পিছত অৰিঅ' বিস্কট দিলো, চিপছ দিলো, মেগি দিলো, বাটাৰ দিলো। তোমাৰ বাটাৰ পনীৰ বনাব ন, চ' বাটাৰ দিলো আৰু কি কি দিলে বা আৰু কিবাক লিটিলহাৰ্ত বিস্কুট দিলো আৰু কিবাকিবি এনেক দিলে, তিনিশ কিমান মান টকাৰ হ'ল ততে উৱানফিভটি ডিছকাউণ্ পাই গলো। যদি তুমি দুশ টকাৰ দেৰ দেৰ আঢ়ৈশ টকাৰো বস্তু দিয়া ন, তুমি আঢ়ৈশ টকাৰো দিব পাৰা। তেতিয়া ওৱান ফিফটি মাইনাচ হৈ যায় সেইটো।
খচ্ছা এনে তুমি গম, তুমি গম কেনকে পোৱা এপ বোৰত যে কেতিয়া অফাৰ চলে?
এ আহি যায় আৰু কবাৰ কবাৰ পৰা এইগ্লা আমাৰ টাতে এই গ্লা, হঠাৎ য়ে গম পাই যাও আৰু এই কেতিয়াবা গম পাও আৰু হেইকানে এইটো কেনেকে গম পালো মানে এইটো কোনে কল আগ মই পাহালো ৰ তাৰপিছতাওঁতে পাই গলো অ হয়। ক'ত এটা আছিল ক'তটো বাৰু আছো মোৰ লগত লাগিলে দিন তোমাক আহ সেইটো মাৰ দিলো তাৰপিছত আঢাইশ টকা আছিল অ মানে তিনিশ কিমান টকা হৈছিল। তাৰ পৰা দেৰশ টকা মাইনাচ হৈ গৈছে আৰু তুমি যদি আড়ৈশ টকাৰা এশ টকাত পাই যাবা।
অ অ মাজে মাজে তোমাৰ ডমিন'জতো অফাৰ দিয়ে অৰ্ডাৰ দিয়ে নে নাই। পিজ্জা চিজ্জা
অ মই দমিনজ কি কৰো জানা দমিনজ মই এশ মই দমিনজ টো ডেইলী খোৱা বস্তু নহয় ন। আৰু দেৰি নাখাওঁ আমি মাজে মাজে খাও এই মই কি কৰো ন মই যেতি যেতিয়া খাওঁ ন মই তেতিয়াতিয়া মই টোটৈলী এশ টকা ডেলিভাৰী চাৰ্জ ফ্ৰী পাওঁ।
অ।
মানে মাহত মাহত এক খোৱা যায় ন এই একবাৰ যদি মাহত খোৱা ন তেতিয়া তুমি ডেলিভাৰী প্ৰতিবাৰে এটা মই নটিচ কৰিছো একমাহ মান কৃষিৰ এপটো ডাউনলোড কৰিবা। হা তাৰপছত তোমাৰ কি হ'ব জানা তোমাৰ ডেলিভাৰ চাৰ্জ ফ্ৰী হব আৰু তোমাৰ এশ টকা এটা ডিছকাউণ্ট পাবা অৰ্ডাৰ দিলে।
আচ্ছা এটা ডমিনজত সেই আছে ন তোমাৰ যদি পাঁচখন নে ছয়খন পিজ্জা। দিয়া তুমি এখন ফ্ৰী পাইতো। তোমাৰ এটা পইণ্ট হৈ থাকে চাবা হানড্ৰেড এখন পইণ্ট হানড্ৰেড পইণ্টকে হয়।
উম হম গম পাইছো গম পাইছো সেইটো আছে আছে সেইটো দিছা নেকি কৰা নেকি।
সেইটো মানে মোৰ তিনখনমান হৈছিল হা তাৰপিছত কি হ'ল মই মানে এপ টো উৰাই দিলো এপ টো উৰাই দিয়াৰ পিছত। সেই বস্তুতটো গুচি গৈছে চোন এতিয়াাতো মই বহুদিন পিজ্জা অৰ্ডাৰ দিয়াই নাই।
তাৰ পাছত ডাউনডলে তোমাৰ এইটো স ফ ফ্ৰী আহিব দিয়া ডেলিভাৰী চাৰ্জ ফ্ৰী আৰু এশ টকা কৰিব এটা। বদিন দিয়া নাই যিটো এনেকা হয়েই বদিন নিদিলে এনেকুৱা হয়।
পোৱাই নাযায় আমাৰ যে যিখন মামা হোটেল আছে তাৰে কাষত এখন আছে ন পিজ্জা দোক খাই পাইছ।
উম মামাহঁতৰ লগত ওচৰত পিজ্জা দোকান আছে।
অ মামাহতৰ কাষতে একদম তাতে তোমাৰ মজা মজা বনাই দে পিজ্জাটো চাইজ টো টিকলা থাকে কিন্তু টেজ বহুত বঢ়িয়া।
আচ্ছা আচ্ছা নাই খাই পোৱা নাই ৰ'ব খাব লাগিব ৰব এ।
অ এদিন আহিলে খাবাচোন বহুত টেষ্টি লাগে প্ৰাইজটো তোমাৰ এতিয়া বঢ়াইছে। নেকি গম নাপাও দে এনেটো তোমাৰ নৰ্মেল যিটো পিজ্জা এইটো ছিক্সটিৰ পৰা ষ্টাৰ্টিং কন থাকে। কৰণ পিজ্জা অঁ কৰ্ণ চিজ পিজ্জা এইটো চেভেনটি তোমাৰ চিকেন টো এইটটি হয়।
আচ্ছা
মানে বহুত ভেৰাইটিজৰ পিজ্জা আছে তাতে। অ তোমাৰ হেৰি শ্লাইজো বেছি দিয়ে। ত' হেৰি তোমাৰ ছয়খন শ্লাইচ দিয়ে চাগে।
কি কৰে খাবলৈ
উম, চাইজটো ইমান ডাঙৰ নহয় ডমিনজৰ নিচিনা কিন্তু তেজ বহুত বঢ়িয়া, তুমি এবাৰ খালে খাও খাও লাগি থাকিব।
অ ডমিনজ প্ৰাইচটো কমেই।
ডমিন'জতকে কম, ইমান ডমিন'জত আগতে কি আছিল ফৰ্টি নাইনত পিজ্জা দিছিল আগতে ডমিন'জত।
উম।
ফৰ্টি নাইনৰ পিজ্জাটোৱে বহুত ডাঙৰ হৈছিল, তুমি মানে দুখন খাই খাব নোৱাৰা আৰু পেট ভৰি যায়।
উম হুম। আ
ত আমি পিজ্জা খালে ৰেগুলাৰ চাইজৰে খাওঁ ন কোনো মিডিয়াম বা লাৰ্জ চাইজৰ অৰ্ডাৰ নি
এইটো ন সেইটোত আৰু সেইটো হয় আৰু কি বুলি কয় ডমিনজটো আগত চাই চেল কম হৈছে চাগে ডমিনজত আজি কালি আগতছে।
অ আজিকালি ডমিনোজৰ ইমান দেখা নাপাওঁ। তোমাৰ আজিকালি কি বেছি চলে চুইগি, জমেট' এইবোৰ বেছি চলি আছে।
উম সেইবিলাকে বেছি চলে। তাতে তোমাৰ এইটো কোৱা বনোৱা বস্তু থাকে তাৰ পৰা যায়।
অ সেইটোৱে বহুতে মানে তোমাৰ ক্লাউড কিটচেন বোৰ খুলি লয়।
ক্লাউড কিচন খুলি লয় তাৰপৰা যায়। সেইফালে বহুত ডাঙৰ ডাঙৰ ক্লাউড কিটচেন আছে।
আজিকালি বহুত আছে মোৰ। এটা এই আমাৰ ঘৰৰ কাষতে এখন আছে মোৰ লগৰ ল'ৰা বাপেকে খুলিছে। তাহতৰে তাহতৰো মানে চেল ভাল চেল মানে কি আৰু তোমাৰ ইয়াতে আধা পইচা চুইগিকো দিব লাগে না যিকেইটা ডেলিভাৰী। মানে। মানে চুইগিত তাত তাতো আধা পইচা যায় আৰু আধা পইচা সিহঁতৰ তাত আহে মানে। এনোকুৱা। ফাৰ্ষ্ট কেইদিন সিহঁতৰ তাত নাহিব পইছাটো ফাৰ্ষ্ট কেইদিন বোলে ছুইগিত তাতে যায় পইচাটো, তাৰে পিছতে এক মাহ হোৱাৰ পিছত এইবোলে সিহঁতৰ তাত আহজ চাই দিয়ে।
আচ্ছা।
আজিকালি আজিকালি মানে বহুত চিষ্টেম আৰু কি কবা আগতে এইবোৰ সুবিধা নাছিল ন চুইগি, জমেট' আগতে আমি দোকানত যায় আ লাগে চব বস্তু আগতে কি আছিল অকল ডমিন'জটোৱে আছিল। তাকো আগতে তোমাৰ, সেইটোয়ে আগতে তোমাৰ তাকো ডমিনজত মানে এপত থ্ৰু দি বহুতে অৰ্ডাৰ দিব নাজানে, তাত যে ফোন নম্বৰ থাকে ডমিন'জে তোমাৰ কোনবা এটা মা মানুহ আহি যে ঘৰত এখন তোমাৰ পোষ্টাৰ দি দি থৈ যায় ডমিনজৰ। টিকলা টিকলা, এই পোষ্টাৰখনত চাইহে ফোন মাৰি মাৰি অৰ্ডাৰ দিছিলোঁ আগতে।
আৰু এই ডমিন'জটো তোমাৰ কি আছিল আ যদি ত্ৰিছ মিনিটৰ আহি নাপায় এটাৰ লগত এটা ফ্ৰী দিছিল। এবাৰ পাইছিলোঁ ত মই, আমি মই পাইছিলোঁ এবাৰ নিজে পাইছিলোঁ। কি বুলি কয় তোমাৰ এটা, নাই নাই এতিয়া নাই আগতে মানে এই এটা বস্তু নহয় আজিকালি যি ট্রাফিক মানে কি আছিল জানা এই আৰু আগতে মানে কি আছিল এই মই এই মোটামুটি ইতিয়া কথা নহয় মোটামুটি ইতিয়াৰ পৰা ছয়- সাত বছৰৰ আগৰ কথা সাত বছৰ নহয় আঠ বছৰৰ আগৰ কথা এতিয়া পৰা। আঠ বছৰ আগৰ কথা হা।
অ মানৰ কথা আৰু।
ওঠৰ কথা সোতৰ মানৰ কথা হা ডমিনজত তাৰে আগৰ চলাই দিয়াচোন, কি বুলি কয় এ তেতিয়া অডাৰ অডাৰ পিছে আৰু হা আমাৰ তাত দিছিল হা তুমি বিশ্বাস কৰা এই টাইমত আহি না কলে আ কিবা চল্লিশ মিনিট লাগিছে কৈছে তাৰ পিছত এতিয়া ত চল্লিশ লাগিছিল মই কলো ম মই মানে আমাৰ দাদা এটা কৈছিল আৰু। চল্লিশ মিনিট হৈ গৈছিল, এ তাৰপিছত কৈছে কি অ কৈছে কি এ ফ্ৰী এটা এটা ফ্ৰী দিছে চেম টু চেম এনেকুৱা এটা ফ্ৰী দিছে।
মানে কি সিহঁতে লগত লৈ আনে নেকি?
আনে লগত আনি থৈ দিয়ে তাতে তাতে যদি বাই চান্ তোমাৰ অপশচন দু অ দুটা অপশচন। হয় তোমাৰ এইটো ফ্ৰি দিব হয় আৰু দিব তাহতে আৰু এটা দিয়া বেছি মানে ফ্ৰী মানে ফ্ৰী দিলে তাঁহতৰ একদম লছ হৈ যায় ন। যদি তাহতে আত্ম অকমান হলে লাভ নাথাকে বুজি পালা। যদি দুটা দি দিয়ে তাতে তাহাঁত অকণমান হলে প্ৰফিট থাকে পাব কিন্তু যদি তাৰ ফ্ৰী দি দিয়ে তাঁতে একোৱে নাপায়চোন।
সেইকাৰণে অ এটা টান পায় কিন্তু এটা লগত আৰু। এটা দিলে এটলিছ চেলটো গুচি গেল যিমান যি নহওঁক অ দ দ দছ টকাটা এটা প্ৰফিট থাকে। সেনেকে হলে প্ৰফিত এ নাথাকে এই তেতিয়া বহুত মানুহে বহুত কিবা কিবি কৰছ জানা না এই মানে কৰ মানুহ ক'ত থাকে ক'ত কি থাকে ক' পৰা' অৰ্ডাৰ দিয়ে না বহুত মানুহ বহুত চেষ্টা
অ এইটো ত্ৰিশ মিনিট ন হাতত ত্ৰিক আছিল ন। এইটো বস্তু পৰে মানে
আৰু এই এতিয়া এই একচুৱেল এই ছুইগী জমেত' য এইিবিলাক যে আহছে যে এইিলাক ডমিন'ছৰ পৰা স অকমান চাইছিল চাগে এনেকুৱা এনেকুৱা টাইপ। ত্ৰিশ মিনিৰ পিছত ডিলিভাৰী দিয়ে, সেনেকুৱা টাইবোৰ চাইছিল আৰু।
অ অ মান তো অ সেইটোৱে আৰু নে তোমাৰ ডমিনোজৰ বিজনেচটো মানে কেতিয়া ডাউন হলে তোমাৰ ইয়াতে আমাৰ কে এফ চি হও বা বাৰ্ কিং হক বা মেকডনাল্ড হক এইবোৰ আউ খুলি দিল ন। ডমিনোজটো অকন নোখোৱাই হল বেছি ভাগ।
নহয় হ'ল। আৰু একচুৱেলি ডমিন পি্জ এক্চুৱেলি ইমান টেষ্ট নালাগে সঁচা ক যদি তুমি যিগিলাক কম বাজেটত থাকে ডেৰশ এশ দুশ এইকেইটাত ইমান তেজষ্ট নাপায়ে। অণ হাই ৰেঞ্জত যাব লাগিব চাৰিশ পাঁচশ সেইবিলাক অকন তোমাৰ মজা লাগি যায় খাই কিনে।
সেইটোৱে আগতে মানে হেৰি তোমাৰ কি আছিল। এ সৰস্বতী পূজা হওক দূৰ্গা পূজা হক ডমিনোজত মানুহ ভৰ্তি হৈ থাকে চাব
ভৰ্টি আগতে মানে কি আৰু ক'ব গ'লে মিডিল ক্লাছৰ ওপৰত মানুহ ৰিচ মানুহিলাকাতে ৰাখবা ডমিনিশনতে দেখা পাবা আজিকালি আৰু এইবিলাক দেখাই নাপাবা তাতে। আৰু আগতে তোমাৰ কে কেফে চেফেও ইমান নাছিল ন আগতে তোমাৰ এইবিলাক কেফে চেফ
নাই নাই।
এতিয়াতো তোমাৰ জাগাই জাগাই কেফে পাবা কেফে কেফে জাগাই জাগাই। কি ধুনীয়া যেন আজিকাল মানুহ মিডিল মডিল ক্লাৰ ওপ্ৰৰ মানু্হবিলাক চব তাতেই যায়। কেফেতে যায় ধনী মানুহবিলাক সেইবিলাকব তাতে কেফেতে যায় অজি কালি ক'ব গলে তাতে কেফে পায়েই এইবিলাক পিজা চিজা চব।
দামী দামী দামী দামী কেফে খুলি দিছে ন সেইকাৰণে।
আজিকালি কেফে ৰিজৰ্ট চাৰিপিনী এইবিলাকেই চোন আজিকালি।
সেইটোয়ে এতিয়া তুমি ডমিন'জত গ'লে খাব পাৰবা ভাল চাইটো ফটো উঠব নোৱাৰিবা কেফেত গলেটো মজা মজা ফট-
অ অ আৰু একচুৱেলি মানুহ ছোৱালী বিলাকেতো প্ৰায়ত ছোৱালী ফটো কাৰণে যাই ৰবা কেফেত।
সেইটোৱে।
তেষ্টতৰ কাৰণে বেছি নাযায় ক'ব গ'লেক তেস্তৰ কাৰণে যাই বাৰুটো নকওঁ বাট কেফিতমালি ফটো কাৰণে যায় সঁচা কথা ক'লে।
ছোৱালী মানুহ মানে কি তোমাৰ এট এট এটা গ্ৰুপ বনাই লব চবে সেই য কেফ যাব তাৰে মেনউ খন চাব। নিজৰ হিচাপত এটা বাজেট মিলাব কোনে কিমান কনট্ৰিবউচন কৰিব। সেইটোৰ ওপৰত মানে যায় মানে সিহঁতে।
সেইটোৱেতো মানে আমাৰ ল'ৰাৰ আৰু কি আৰু য'ত য'ত যাওঁ তাতে- খালে হল আৰু ফাষ্টফুড হলেই হল আৰু বাষ্ট।
এ আমাৰ এইবোৰ মানে ফটো চটো তাৰ সেই নাই আমি আৰু দাছ এইটো আমি মানে ষ্ট্ৰিট ফুডো খাই দিম আৰু কি আছ।
আমাৰ মেইনলি ষ্ট্ৰিট ফুডে আমাৰ কাৰে বেষ্ট আৰু নাই কি কোৱা। তাকে কবাত কবাত
আহ
ফুৰিব চুৰি গলো পাহাৰ চাহৰে গলো গা ধুব গলো ক'ৰবাত আহিছে গ'লো এ চাহৰ বাগ চাগান গলো সেকুৱাতে ফুৰাই মজা সেইগিলাই মজা গাড়ী লৈ কৰবাত ফুৰি গলোঁ। নাই সেন সেনেকুৱা তাইপৰ আমি মছি মজা লাগছ
খোৱাটো ইমান নাভাবোঁ তাৰে পৰা আহি য'ত যি দোকানটো খাই দিওঁ আৰু আমি।
কে আৰু।
অ আৰু মানে দুপৰীয়া এইবোৰ আমি। ত দিপৰিয়াই এজা লৰাবোৰে বেছি ভাগিবত গলে আমি থালি চালি খাই দেওঁ কবাত সোমাই।
উম তে আমি সিতিটো কৰো বে।
আমি আমি চন্দ্ৰপুৰ যোৱাবাৰ দেখা নাই তুমি মই অমিত কুলদ্বীপ। গৈছিলো যে চন্দ্ৰবোৰ যোৱা নাছিলে ফ্ৰষ্ট তোমাৰ দীপৰ বিলত গৈছিলো।
অ অ আমি এবাৰ গৈছিলো এই দীপ বিল যা কি হৈছিল দোখা নাছিলা আমি যে বেলেগস্তা ঘুৰি তোলোকে।
অ তোমালোকেতো আহিবই নোৱাৰিলা। বিলত তাৰ পিছত আমি চন্দ্ৰপুৰ গুচি গলো। আহ পানী খাই দি গুচি গলো তাৰছত।
তাৰপিছত আমি অ এনেকা এই তোমাৰ সেই এনে এই পিন্ধি হৈ কিনে মালিকা হৈ এইিধি এই পিন্ধি পিধি পিন্ধি। নুন মাটি হৈ কেনে এনেকৈ চন্দ্ৰপুৰ পানী খেতি তোম লিতি গুছি গলো।
সেইটোয়ে এতিয়াতো তুমাৰ গমেই পাইছা। দীপৰ বিলত চব যে গছ গছনি কাটি দিছে অৱস্থা বেয়া দীপৰ বিলৰ।
অ দীপ বিলাতো চব গছ গছনে কাটি আছে সটো ত দীপ বিলাৰ যিটো সৌন্দ্য সবিল চব বৰবাদ কৰি আছে সঁচা কথা কব গলে।
উম। সেইটোয়ে ৰাস্তাত মানে বহুত ধূলি এতিয়া মানে যোনটো ৰাস্তা তোমাৰ আছিল এই গড় চুক হৈ যোৱা সেই। ৰাস্তাটো দ যাব নোৱাৰে সিফালেৰেও কিবা বনাই আছে ঘূৰি কিনে যাব লাগে বহুত।
তাকে তোৰে। এইবিলাক যে কিয় কৰে সেইয়ে বুজ পোৱা নাই মানে এইবিল এক্ কৰিব নালাগে এইবিলাক গছ গছনি ইমান ধবংস কৰিব নালাগেৰে।
অ সেইটোয়ে মানে কৰাৰ কাৰণ। শুছিলো মই তোমাৰ বোলে হাতী আহে হাতী বোলে আহি কিনে ট্ৰেইনৰ আগত মানে বহুত হাতী মানে মৰি। বোলে সেইটো কাৰণে মানে কিবা বনাই দিব তাতে।
আচ্ছা আচ্ছা অ। কৰৰক দিয়া যি এক্সচলি বেয়া হয় কিছুমান ক্ষেত্ৰত। পজিটিভ হয় কিছোমান নিগেটিভু থাকে সনেকুৱা টইপৰ হয় কথাবিলাক।
টো এতিয়া সিহঁতে বা কি চিন্তা কৰিছে আৰু গম নাপা ন।
উমম তাকেতো। দিয়া এটা কাম কৰো এতিয়া। ভাত চাত খাব বলে তুমি ভাত চাত খোৱা বলে কল কৰিম দিয়া।
উম দিয়া।
অ অ অ অ ঠিক আছে অ অ ৰাখো দিয়া অ।